হেল্ল' অ কি কৰি আছিলি
এনেইে আছিলোঁ
আহ ব্যস্ততটো নাই
নাই নাই নাই ক
অ বাকী খবৰ পাতি ভালে
ভাল ভাল
মোৰো ভালেই তেন্তে আজি আমি এটা াল বিষয়ত কথা পাতিম
কওক
অ ত' আমি আজি কথা পাতিম আহ প্ৰিয় চ খৰ বিষয়ে
একেবাৰে ঠিক কথা ভাবিছোঁ চখেই জীৱনটো অধিক আনন্দময় কৰি তোলে জাননে এইটো কথা
আহ গতিকে সকলো মানুহৰ কিবা না কিবা চখ থাকে প্ৰথমে মোক কচোন আহ যে মানে তোৰ মানে তই চখ বুলিলে কি বুজ
চখ বুল নে এনে কাম বুজায় যিয়ে আমাক আমি নিজৰ আনন্দৰ বাবে কৰোঁ ইয়াৰ পৰা আমি ম মানসিক শান্তি আৰু সুখ পাওঁ তোৰ যদি চখ নাথাকে তই কেতিয়াও তই মানে সুখী হ'ব নোৱাৰো কিয় চখেই মানুহক সুখী ৰাখে মই ভাবোঁ আৰু এইটো কথা
অ'অ 'একেবাৰে ঠিক কথা কৈছ।
উম উম।
আ তোৰ প্ৰিয় চখ কি মানে তাৰ বিষয়ে অলপ কচোন।
অ'
মোৰ প্ৰিয় চখ হৈছে গান শুনা আৰু গ্ৰন্থ পঢ়া, মই বহুতেই বেছি ভাল পাওঁ গান শুনিকেনে। আৰু গ্ৰন্থ পঢ়ি কিনে।
অ, অ আৰু এই দুটা চখ মানে তোৰ কেতিয়াৰ পৰা আৰম্ভ হৈছিল।
সৰুৰ পৰাই আৰম্ভ হৈছে, ঘৰত সদায় গান শুনা হৈছিল আৰু স্কুলত থাকোঁতেই কিতাপ পঢ়াৰ অভ্যাস গঢ়ি উঠিছিলোঁ আৰু তোৰ মানে মা দেউতাহঁত কোৱা মতে মই সৰুতে বোলে ৰেডিঅ'ত বহুত গান শুনিছিলোঁ ককাৰ লগত ত' সেইটো সেই মানে সেইকাৰণেই চাগে মই বহুতে বেছি ভাল পাওঁ গান শুনি কিনে। আৰু পঢ়াৰ কথা ক'বলৈ গ'লে আমাৰ শিক্ষক শিক্ষয়িত্ৰী ইমান ধুনীয়াকৈ সহজভাৱে বুজাই দিছিল, সেই সেইকাৰণে বস্তুখিনি বুজিও পাইছিলোঁ আৰু পঢ়িবলৈও আগ্ৰহ এটা মানে কৰিছিলোঁ আৰু কি মই হিমে এনেকুৱাকে। ত' মই ভাবোঁ কি শিক্ষক শিক্ষয়িত্ৰী আৰু ককা, বহুতেই বেছি গুৰুত্বপূৰ্ণ
অ' অ' বুজিছো বাৰু আৰু তই মানে কেনে ধৰণৰ গান শুনি ভাল পাও।
গান শুনিলে মানে মনটো ভাল লাগে আৰু তোৰ দুখৰ সময়ত মনটো শান্ত হয় আৰু সুখৰ সময়ত আনন্দ বাঢ়ি যায়। সেইকাৰণে মই মানে গান এনেকুৱা ধৰণৰ শুনো, যিটো তোৰ দুখৰ টাইমত মই যেন আনন্দ আনন্দ লাভ কৰিব পাৰোঁ আৰু সুখৰ টাইমতো মই যেন আনন্দ মোৰ মানে আৰু বাঢ়ি যায়। মই অসমীয়া গান শুনো তাত তাৰপিছত আধুনিক গান আৰু কেতিয়াবা ভক্তিমূলক গান শুনিবলৈ ভাল পাওঁ। মই হিন্দী গানো শুনো। যেতিয়া মোৰ দুখ হ'ব তেতিয়া মই হিন্দী গানেই শুনো, অসমীয়া গানো শুনো কিন্তু সুখৰ সময়ত তো হিন্দী অসমীয়া দুয়োটাই শুনো, মই ভাল পাওঁ দেই আৰু ভক্তিমূলক গানবোৰো মোৰ ভাল লাগে ৰাতিপুৱা শুই উঠি ভক্তিমূলক গান। এটা শুনি দিয়ওঁ তোৰ গোটেই দিনটো ভাল যাব। তো মই সেইটো ভাবি কিনে মই মানে। ভক্তিমূলক গানেই শুনোঁ আৰু।
অ' সুধিছো বাৰু আৰু মানে তই প্ৰতিদিনে গান শুন নেকি?
প্ৰতিদিনে মই মানে পাঁচ মিনিটৰ কাৰণে এটা গান হ'লেও মই মানে শুনিমেই-শুনিম।
অ' আৰু তোৰ অসমীয়া প্ৰিয় গায়ক কোন?
এইটো আৰু সুধিব লগা কথা নে। মই মোৰ অসমীয়া প্ৰিয় গায়ক জুবিন দাই হ'ব জুবিন গাৰ্গ। যিহেতুকে তেওঁ। এতিয়া আমাৰ ওচৰত নাই কিন্তু হ'লেও তেওঁৰ গানবোৰ কিবা এটা এনেকুৱা ভাল লাগে। তোক মানে বুজাব নোৱাৰে কাৰণ তইয়োতো শুনিছয় তেওঁৰ গান-গান আৰু বহুতেই বেছি ভাল লাগে মানে শুনি থাকিলেও হেঁপাহ নপলায় মই জুবিন দাৰে গান শুনি ভাল পাওঁ, আৰু যদি হিন্দী গানৰ কথা ক'বলৈ যাওঁ মই নো অৰিজিত সিং মই গোটেইকেইটা গায়কৰে গান শুনো। প্ৰায় শুনো আৰু কিন্তু অসমীয়া গান বুলিলে জুবিন দা আগত আহে। তাৰপিছতহে বাকীবোৰ আহে।
হয় বাৰু সকলো অসমীয়াৰ মানে সকলো অসমীয়াৰ হৃদয়ত কেতিয়াও জুবিন দা। জীয়াই আছে এতিয়া গানৰ বিষয়ত হ'ল এতিয়া তই মোক গ্ৰন্থৰ বিষয়ে অলপ কচোন।
গ্ৰন্থ পঢ়া মোৰ আন এটা অতি প্ৰিয় চখ দেই, কিতাপ পঢ়িলে নতুন-নতুন জ্ঞান লাভ কৰিব পাৰি আৰু নতুন-নতুন বস্তু শিক শিকিব পাৰি তোৰ মই যে ক'লো তোক মই শ্ৰেণীকথাত থাকোঁতে শিক্ষক-শিক্ষয়িত্ৰী যিখিনি পঢ়ায় সেইখিনিকে পঢ়োঁ। আৰু তোৰ লগতে মই বাহিৰা কিতাপো কিনি আনি অনা আছিলোঁ। বজাৰৰ পৰা। মাৰ লগত বা দেউতাৰ লগত ওলাই গ'লে সেইকাৰণে মই মানে মানে কিতাপৰ প্ৰতি মোৰ এনেকুৱা এটা ভাল এটা কানেকশ্যন আছে, যিটো মোৰ মানে বহুতেই বেছি ভাল লাগে আৰু মই ভাবোঁ আগলৈও যাতে মই আৰু কিতাপ পঢ়োঁ আৰু মোৰ ইচ্ছা আছে যাতে মই আগলৈও কিতাপ লিখোঁ মই সেইটোৱে ভাবোঁ আৰু।
অ, অ' তই মানে কোনটো কেনেধৰণৰ গ্ৰন্থ বেছিকে ভাল পাও মানে কাহিনী মূলক গ্ৰন্থ বেছিক ভাল পাও নে অহ পঢ়া শুনাৰ বিষয়ে মানে নে বিজ্ঞানৰ বিষয়ে অলপ কচোন।
উম, মই টোৰ গল্প জীৱনী আৰু উপন্যাস আৰু শিক্ষামূলক কিতাপ পঢ়িবলৈ ভাল পাওঁ যিবোৰে আমাক জ্ঞান দিয়ে যিবোৰে আমাক সেই কৰে আমি মই গোটেইকেইটা ভাগৰে কিতাপ পঢ়ি ভাল পাওঁ মানে ধৰণৰে কিতাপ পঢ়ি ভাল পাওঁ।
আৰু মানে কিতাপ পঢ়া পহাৰ উপকাৰিতা কি মানে তই কি লাভ কৰিছ কি উপকাৰ হৈছে। ম তজি,
আম কিতাপ পঢ়িলে জ্ঞান বৃদ্ধি হয় আৰু। তোৰ মানে শব্দবোৰ ভাল হয় আৰু চিন্তা চৰ্চা সমতা উন্নত হয়, তই কেনেকৈ ভাব তই কেনেকৈ কি কৰ তই মানুহক কেনেকৈ সন্মান কৰিব লাগে। সেইবোৰ কিতাপে শিকাই অকল শি মানে এইখিনিয়ে নহয় কি তোক অকল জ্ঞানে তোক মানে দিব বা এইখিনি নহয় তোক কিতাপে তই কেনেকুৱাকৈ মানুহক সন্মান কৰিবি তই সমাজৰ ভাৱে কেনেকুৱাকৈ কি কৰিবি সেইবোৰ শিকাই কিতাপে।
অ অ। আৰু এতিয়াতো বৰ্তমান ই মানে তই যুগ গতিকে আজিকালি বহুতে মোবাইল ব্যৱহাৰ কৰে আৰু তেনে ক্ষেত্ৰত কিতাপ পঢ়াৰ আগ্ৰহ সকলোৰে মাজত কমি যোৱা যেন মই পাওঁ। তই কি ভাব?
উম কিছু পৰিমাণে কমিছে। কিন্তু এতিয়াও বহু মানুহে কিতাপ পঢ়িবলৈ ভাল পায় মানে কি বাহিৰৰ দেশত তোৰ মানে কেনেকুৱা কিতাপৰ পৰাই এখন ছবি ওলাই দিয়ে। ফিল্ম হওক বা কিবা এখন চিৰিজে হও হক সেইবোৰ ওলাই দিয়ে মানে তেতিয়াই গম পায় আৰু কি মানুহে কিতাপ পঢ়ে এইকাৰণেই সেইবোৰ ওলাব পাৰিছে উলিয়াব পাৰিছে বা এনেকুৱা তো মই ভাবোঁ কমি গৈছে, কিন্তু বহু মানুহে কিতাপ পঢ়ি ভালেই পায় দেই। আৰু মই জনাতো বহুত তেই ভাল পায়। মোৰ লগৰখিনিও ভাল পায় কিতাপ পঢ়ি। আৰু লগতে মোৰ মা দেউতাও কিতাপ পঢ়ি বহুতে বেছি ভাল পায়।
অ অ শুনিছো আৰু পঢ়া শুনাৰ লগতে তই মানে চ নিজৰ চখৰ বাবে এ কেনেধৰণে সময় উলিয়াব পাৰ?
উম মই দৈনিক কামৰ মাজতো যাম মাজৰ পৰা অলপ সময় উলিয়াই লওঁ কি মই ধৰি লওঁ তোৰ গোটেই দিনটো ব্যস্ততাতে মোৰ গ'ল, হ'লেও মই গান শুনো বা কিতাপ মানে পঢ়িমেই পঢ়িম আৰু গানো শুনিমেই শুনিম, শুনিবই লাগিব পঢ়াটো লগা হ'লে মই এঘণ্টাই পঢ়িম কিন্তু মই পঢ়িমেই মই ইমানেই বেছি ভাল পাওঁ পঢ়ি আৰু গানো মই শুনিমেই শুনিম দুটা বা তিনিটা গান মই শুনিমেই শুনিম।
অ অ আৰু তোৰ বন্ধুবোৰৰোতো চাগে বিভিন্ন ধৰণৰ চখ আছে, তই কিবা ক'ব পাৰিবি নেকি সেই বিষয়ে।
উম আছে আছে বহুতেই বেছি চখ আছে কোনোবাই খেল ধেমালি ভাল পায় আৰু কোনোবাই ছবি আঁকিও ভাল পায় আৰু কোনোবাই নাচি ভাল পায় আৰু কোনোবাই গান গায়ো ভাল পায় এনেকুৱা বহুত কিছুমান আৰু কোনোবাই এনেকুৱা সামাজিকভাৱে বহুত বহুতেই বেছি মানে কি বুলি কয় তোৰ বহুতেই বেছি এক্টিভ হয় বহুতেই বেছি সামাজিকভাৱে লাগি দিয়ে। আৰু কিছুমান ছ'চিয়েল মিডিয়াত থ্ৰুৰেও বহুতেই বেছি কাম কৰে। সেইবোৰে আৰু চবৰে বেলেগ বেলেগ। আছে চখ। আৰু কিছুমানৰ মিলিও যায় চখবোৰ যেনেকৈ মোৰ গান শুনা আৰু মোৰ কিতাপ পঢ়া আৰু মোৰ এজনী বান্ধৱী আছে। তাইৰো তোৰ মানে এনেকে গান শুনা আৰু কিতাপ পঢ়া মানে চখটো আছে আৰু।
আহ অ। তোৰ যেতিয়া তোৰ যেনেকে এতিয়া গান শুনা আৰু গ্ৰন্থ পঢ়াৰ চখ। তই কেতিয়াবা ভাবিছনে মানে তই কেতিয়াবা বেলেগ চখ মানে গঢ়ি তুলিবি।
উম ভাবিছোঁ যদি মই পাৰোঁ ভৱিষ্যতে মই ফটোগ্ৰাফী শিকাৰ ইচ্ছা আছে, কি মই যাতে ফটোগ্ৰাফী ভাল ফটোগ্ৰাফী উঠাওঁ আৰু মানে মোৰ ইচ্ছা আছে আৰু কি মই ফটোগ্ৰাফী পঢ়োঁ।
অ অ ফটোগ্ৰাফীতে আগ্ৰহ কিয় তোৰ?
কাৰণ কিয় সুন্দৰ মুহূৰ্তবোৰ কেমেৰাত সাঁচি থ'ব পাৰি আৰু আমি ভৱিষ্যতে আমি চাব পাৰোঁ কি আমি এনেকুৱা এনে। পোৱা কাম কৰিছিলোঁ এনেকুৱা এনেকুৱা ফটো উঠিছিলোঁ আৰু লগতে মই। ফটোগ্ৰাফীৰ কথা ক'বলৈ গ'লে প্ৰকৃতি। কাষ এইবোৰ জ। ত এইবোৰৰ মানে মই ফটো তুলি বহুতেই বেছি ভালপাওঁ সেইকাৰণে আৰু মই। মোৰ বন্ধু বান্ধৱী হাতৰো ফটো উঠি উঠাই বহুত ভাল পাওঁ। আৰু আমাৰ যিবোৰ। মানে কি বুলি কওঁ যিবোৰ আমাৰ মেমৰিজ আছে সেইবোৰ যাতে মই শাঁচি হ'ব পাৰোঁ মই সেইটোকে বিচাৰোঁ আৰু। সেইকাৰণে মই ফটোগ্ৰাফীটো শিকিব খোজোঁ আৰু মোৰ সেইকাৰণে বহুত বেছি আগ্ৰহ ফটোগ্ৰাফী শিকা কাক
অ' হয় বাৰু ঠিকে কৈছ আৰু তই কি? ভাব মানে আমাৰ যিবোৰ চখ সেইবোৰে আমাৰ ব্যক্তিত্ব গঠন কৰিবলৈ সহায় কৰে নে।
মন বেয়া লাগিলে বা মন বেয়া লাগিলে তোৰ তই মানে গান শুনি বা কিতাপ পঢ়ি মনটো ভাল কৰিব পাৰ এতিয়া চবৰে বেলেগ বেলেগ থাকে মোৰ কেইজনমান বন্ধু বা বান্ধৱী আছে সিহঁতৰ ধৰি লও মই তোক যেনেকৈ ক'। কিছুমানৰ নাচা চখ আছে। কিছুমানৰ গান গোৱাৰ চখ আছে বা কিছুমানৰ খেল ধেমালিৰ চখ আছে সিহঁতৰ দুখ লাগিলে সিহঁতৰ চখ পোৰ কৰে আৰু লগতে ময়ো মোৰ দুখ লাগিলে মোৰ মনটো বেয়া লাগিলে ময়ো মানে গান শুনি ভাল পাওঁ আৰু কিতাপ পঢ়ি মনটো। ভাল কৰিব পাৰোঁ আৰু তোৰ এনেকুৱা নহয় তোৰ কি গোটেই জীৱনটো তইতোৰ সুখেৰে ভৰা নাই এনেকুৱা নহয় দুখেৰেও ভৰা হ'ব তোৰ জীৱনটোত সেই দুখবোৰ তই। গুচাবলৈ। তই এনেকুৱা কিছুমান তোৰ চখ থাকিব লাগিব যিবোৰ চখেৰে তই সেই দুখবোৰ নোহোৱা কৰিব পাৰ। আৰু এই দুটাই হ'ল মোৰ চখ কি মই কিতাপ পঢ়া আৰু মোৰ গান শুনা।
অ' আৰু মানে তোৰ চখে তোক কেনেধৰণে আগবঢ়াই নিছে মানে কেনেধ কেনেধৰণে সহায় কৰিছে।
এম, সহায় বহুতেই বেছি কৰে কাৰণ ক মই যেতিয়া দুখত থাকোঁ তেতিয়া মোৰ চখবোৰে মোক মানে সাহস দিয়ে কি নাই তই দুখত থাকিব নোৱাৰ তই এইখিনি কাম কৰি কিনে তই ভাল মানুহ হ'ব লাগিব বা ভাল কাম কৰি যাব লাগিব সেনেকেই ভাবি কিনে মোৰ মানে চখখিনিয়ে মোক এনেকুৱা কৰে আৰু
আৰু চখ আৰু পেছাৰ মাজত কি পাৰ্থক্য আছে অলপ ক'ব পাৰিবি নেকি?
পেচা আয়াৰ বাবে কৰা হয় কিন্তু চখ আনন্দৰ বাবে কৰা হয়